হেল্ল' কি কৰিছ।
এয়া আছো এনে।
নেটৱৰ্ক ভাল হ'ল না নাই।
নাই নাই নেটৱৰ্ক ক'ত ভাল হ'ব হোৱাই নাই নেটৱৰ্ক।
কি হটস্পট লৈ আছ না।
উম এ ঘূৰি ফুৰিছো মোৰ ঘৰ ডালতে।
দে ঠিকে আছে এতিয়া বাৰু কাটি কাটি অহা নাই ভালেই আহিছে মাতটো। ক' আজি প্লেন ক' কি কৰিবি আজি।
আজি খেলিবলৈ যাম আজি তোমাৰ যাম চাৰিটা চাৰে চাৰিটা মানত যাম আজি অকমান দেৰিকে যাম ৰ'দটো ধেৰ দিছে যে।
ক'ত আমাৰ গাঁৱত নে, নে ইয়াত
গাঁৱতে গাঁৱতে খেলিম গাঁৱতে খেলিম এই ওচৰ গাঁওখনত নাযাওঁ।
অ',
মই কালি নহয় মই পৰহি দেখিছিলো চয়নক যোৱা দেখিছিলো মই বোলো ক'লৈ যোৱা কৈছে খেলিবলৈ।
কাৰ লগত গৈছে?
অকলে গৈছে খোজকাঢ়ি। এ আমাৰ গাঁৱত
অ', গাঁৱত অ, অ, অ'।
কোনে অন্যায় কৰে?
ইন্দু ইন্দু
ইন্দু
উম।
সি খেলিব আহে নেকি?
আহে কেতিয়াবা কেতিয়াবা খেলিব আহে।
অ, দেওবাৰে চাগে ছুটি পাই ন। বা তাক মানুহটো বহুত দিন হ'ল দেখাই নাই অ'।
উম দেওবাৰে পায়, আকৌ তোমাৰ শনিবাৰে কেতিয়াবা আহে।
অ, এনেই তহঁতে দেখা পাৱ নে তাক আজিকালি?
পাওঁ, কেতিয়াবা কেতিয়াবা পাওঁ সন্ধিয়া সন্ধিয়া সি ওলাই আহে, ওলাই মানে দোকানলৈ আহিলে পাওঁ এনে নাপাও।
বৰ নোলাই হ'বলা ন আজিকালি।
নোলাই নোলাই। আজিকালি সি জানো কি হৈ গ'ল তাৰ।
সি কি পঢ়িও আছে নেকি আকৌ?
উ নাই পঢ়া নেকি।
পাৰ্টি কথা একো ধৰিব নোৱাৰ। মাজতে মানে বুজনি এটা দি দিয়া হ'ল যে তাক।
অ', ঠিক নাই পঢ়িবও পাৰে। এডমিশন চেডমিশন লৈ।
একো ধৰিব নোৱাৰি। নহয় নহয় সি হেৰিহে দিয়ে নেকি, তোৰ এই এগজামহে দিয়ে নেকি চৰকাৰী।
একো ধৰিব নোৱাৰো তাৰ কথা বোলো চৰকাৰী এগজামহে দিয়ে নেকি সি।
অ', অ', চৰকাৰী এই যে এ দি জি হেৰাওন দিছিল।
উম।
সাতত্ৰিশ পাইছে, দেৰশ ভিতৰত। অ' এছ এছ চি।
অ' এছ
এছ এছ চি পৰীক্ষা দিব গৈছিলে। দেৰশ নম্বৰৰ ভিতৰত সাতত্ৰিশ পাইছে।
তে
দিছিল নেকি সি?
উম, দিছিলে দিছিলে।
ৱাহ সি এনেই গৈ বহিছেগৈ চাগে।
এনেই কিবা কিবি টিপি দিছে গৈ আৰু গৈ পেলাই লিখি দিছে।
যি বনাইছে চাগে তাকে মাৰিছে
যি আহিছে এ বি চি ডি যি, এ বি চি দি যি পঢ়িব পাৰিছে তাকে দি দিছে।
অহ, নহয় মানে কি কৈছ কুৱেশ্যনটো দি পেলাই তোৰ এঞ্চাৰটো দিয়ে থোৱা থাকেতো তাতে। ওৱান এ বি চি ডি।
অ', দি-দি দিয়ে দিয়ে।
তাৰ ভিতৰত চাগে সি চাগে এক দুই দহলকে চাগে মাতি যোনটো আহিছে তাকে দি দিছে।
উম, মন্ত্ৰ মাতিছে আৰু চাগে যোনটো পৰিছে সেইটো দিছে।
হয় দেই ভাই। বাকী এই হৰ ক'ত আছে?
ই আমাৰ ঘৰতে আছে এইয়া।
তাক ফোন এটা কৰিব লাগিব।
উম সি কৈছিলে, কৈছে তুমি বোলে কৈবা ফোন কৰিবা বোলে।
টেন ডেফো গ্ৰুপত মেছেজ দিয়ে থাকে পাৰ্টীয়ে।
হুম হম? উআই উআই উম।
বেলেগ আৰু
উম।
তাকো বহুত দিন দেখা নাই মানুহটোক, সিও ক'ত সোমাই গল।
বাকী উম পানিক
ভাত পানী খোৱা নাই খামহে এই গৰম দালৰ কাৰণে দেখা মন যোৱা নাইো
উম এই গৰম জাল ধে মাৰিছে বুইছা
আছাাক গলেও সেই খেলিবলৈ যে একে আবেলি যায় ভাল ৰ'ড শ্ব'ত সোমোৱাৰ পিছত যে
এই সেইটোয়েম আৰু আজি তোমাৰ চাৰে চাৰিটা মানৰ চাৰিটা চল্লিশ মান এগাত যাম
ন তেতিয়াও চাগে ৰ'দডাল নকমেই ন ইমান
এতিয়াও বৰ বৰু দি থাগে
তাতে সেই ফিল্ডালত গোটেই ৰ'দ পৰি থাকে ন চাহ বুলিব নাই আৰু তাতে ফিল্ডতনো ক'ত চাহ থাকিব এতিয়া চাগ খেলিবলৈ ভাল হৈ আছে ন
এতিয়া খেলিবলৈ ধুনীয়া হৈ আছে ৰ'দো দিছে নহয় কাৰ বৰষুণ দিছিলে পানী সুকাল থাকে বিহাৰ ডিশা
পানী শুকাই যাব লাগে আজি যি ৰ'দ দিছে
উম
অলপ বেছি দ গাত চাত হ'লে বাৰু বেলেগ তিটো থ
দি বেলাৰ ম
অঁ খেলিব
উম উম
কিমান মান হয় এ দতিয়া পোৱালি
পোৱালী হয় টানি এযোৰ তোমাৰ এঘাৰটা বাৰটা মান হয় উম দহ বাৰটা মান হয় টানি টানি
ছে খাল এই অকণমান গৰমটো যোৱাৰ পিছত ভলিটো উলিয়াব লাগিব আৰু
হ আহিবাচোনাৰু ওলাই আহিবা উ
কালি যাম দে আজিতোতো ই নাথাকেই
উম ই ন থাকে ই নাথাকে
মইতো ই কৈয়ে আছো মোকোতো যাওঁ মই যাওঁ মই কিন্তু সি নাই কাৰণেহে যাব পৰা নাই
সটোয়া চুটি নোপোৱা হ'ল যে বেচেৰাই
সেই সেইটো সেইটোোৱ তাৰ মোৰ বেয়া কৰি দিছে অফিচে
পইচয় থাকে
কালি পৰাা ফ্ৰী হ'ব বোলে
অ উ শু কালি কৈছো বোলে মানুহ ম দেখি যাব নালাগিল নহ'লেও হল নগ'লেও হল
উম।
কালি তাক মই মেছেজ দিছিলো সি কৈছে নাই কাইলৈও আছে পৰহিৰ পৰা ফ্ৰী আৰু।
উম।
অ ঠিক আছে ন পৰহি যাম আৰু। সেই নন ষ্টপ দহ দিন মান নাই হবোলা ন মানুটো।
খেলিবও অহা নাই নহয়, উমহোঁ। এনে খেলিব আহে তো, উম।
উম।
এই ভলীবলটোকে উলিয়াম বুজিছা।
অ, সেইটোতহে অকমান যদি পোৱালি হয়।
উম সেইটোতে যদি পোৱালি অলপ হয়, আহ সেইটো উলিয়াম, উলিয়াই পেলাই। দুদিনমান খেলিব লাগিব, উম উম।
দুঘণ্টা মানো যদি খেলি দিব পৰা যায়।
নাই যোৱা নাই। দিনে, খেতি কাৰণে চাগে নাই কৰি নেকি, খেতি কৰিছে নেকি চাগে, উম উম উম।
নাই ভলি চলি উলিয়ালে যাব চাগে মানুটো।
ক্ৰিকেট হলেও যাব চাগে টাইম পোৱা নাই কাৰণে নাই যোৱা নেকি চাগে সম।
আকৌ তহঁতক কি প্ৰেমৰ কথা কৈ আছে নে।
উম কপিদাই উলিয়া, কেৰেম খেলিম।
লাগে বাৰু ন।
উ লাগে সেইটো এতিয়া আকৌ কপিলদাহতৰ ঘৰত আকৌ খেলিবলৈতটো নিদিয়াই হ'ল, কপিল
ন, এ যিহে আৰু তোৰ চব আহি যায় না।
আহি অ আকৌ তোমালোকে যেতিয়া খেলিছিলা তেতিয়া আমাৰ আকৌ পৰীক্ষা বহিছিলে।
অ।
এতিয়া ফ্ৰী হলো এতিয়া আকৌ ই নেখেলাই তোমালোকে।
এ নহয় মানে কি হয় অ আমি ধৰ পাচটাই খেলিম বুলি কেমখন উলিয়াবি নহয়। এ আকৌ গম পাই পেলাই আৰু এশ মানুহ আহি যায় আৰু।
সেইয়া-য়া, বেয়া আড্ডা বহাইছে
তাৰপাছত হুলস্থুল হ'ব, কিবা হ'ব নহয়।
এইটো ধেমালিে, ধেমালিে ধেমালিে কাজিয়া হৈ যাব
অ, কাজিয়া হৈ যে আৰু এইবিলাক বেয়া মাত-চাত বিলাক মাৰি থাকে যে।
অ বেয়া এইবিলাক।
ভাল নালাগে সেইকাৰণে, ত তনু কাক নাহিব বুলি কবি।
অ আকৌ নাহিলে নাহিবা বুলি কলেও আকৌ, সেইটো এটা লাগিব। উম, মনে মনে
কি কবি। খেলিলেহে ভিতৰত খেলিব লাগিব।
উম এই তোমাৰ এই হেৰি পাই নোৱাৰা তুমি এই পল্যানক কাষৰ ঘৰৰ মানুহটোৰ পৰাই নোৱাৰা।
বা-কে ঠিক কথা কৈছো তই। ত মূৰ খাই দিব তোৰ।
খাই পেলাব বুলি কৈছো মানে তোমাৰ তোমাৰ এনেকা এনেকা সময় লাগিব যেন তুমি।
হয় ঐ, কিবা এগা জোক লগা লাগে ন।
অ নে নাহে মানে এই বেচ ফে উম
হ
কালি কেজডাল কৈছে নাই উগনা যায়
নাই কোৱা
কালি অবিনাশ যাওঁতক বোলে ধৰিলে বোলে লৰা দুটাই বালিখা লৰা দুটাই
অ মোক হেৰিয়ে মানে মিহিকে মেছেজ দি থৈ দিছে দিব্যই তই এতিয়া ভাল মনত পেলাই দিছ অ তাক মই ফোন এটা কৰিব লাগিব ৰ এইটো ফোন কৰাৰ পিছতেই। কি হ'ল কালি শুনিব লাগিব গৈ ছোঁ। সিয়াক মই কি এটা কথাত কিবা মেছেজ দিছিলোঁ। সেই তেতিয়া মোক কৈছে কৈছে এনেকুৱা এনেকুৱা হ'ল তোক মই কাইলৈ কৈ আছোঁ। মই বোলো হ'ব দে কালি জনাবি তই মোক। মই গোটেই কথাটো গম নাপাওঁ তই কেনেক গম পাওঁ।
তাৰপাছত আকৌ আমাক ধৰিছে।
হে।
চো।
তুহুন ক'ত আছিলি।
সিহঁত বোলে আছিলে সেই বিদানন্দনৰ মাটিৰ ফালে নহ।
তহোন ক'ত আছিলি।
আমি তোমাৰ এই হেৰিৰ ওচৰত তোমাৰ এই টাৰ্ণিংটো যে। পুখুৰী এটা আছে। এ বেদ বেদান্ত দাৰ হঁতৰ ঘৰৰ মাটি তোমাৰ আগত তোমাৰ এইখন দলংখন পাৰ হৈ। টাৰ্ণিং এটা আছে। হেল্ল'। শুনিছা। হেল্ল'। হেল্ল'। হেল্ল'।